ভাল আপোনাৰ অ আপুনি মানে তুমি বুলি কব পাৰি লগৰে মানে
অ হয় আপুনি তুমি একেই কথা কও বৰ্তমান এনেই বহি আছো কি কৰিম জানেই
কি কৰিলা ৰাতিপুৱা শুই উঠাৰ পৰা
ৰাতিপুৱা শুই উঠি অলপমানে ঘৰৰে কাম কাজ কৰিলো
হয়
সৰুকৈ এখন মানে মই দোকান দিছিলো এই দোকানতে এতিয়া অলপ বহি আছো আৰু
অ অ ঠিকেই আছে ভালেই মই আছো ৰাতি ৰাতিপুৱা অলপ খোজ কাঢ়ি দিলোঁ এতিয়া আছো আজি মানে যোৱা নাই ৰ'বা এনেই ডিউটি কৰো মানে প্ৰাইভেট এ
হয় হয়
তেনেকে নাযাওঁ আৰু মাহত কৰোবাত বিশ দিন যাওঁ
ঠিক আছে বাৰু আমি অলপ দৈনন্দিন জীৱনৰ বিষয়ে আলোচনা কৰো নেকি মানুৰ
অ পাৰি ভালেই ভালেই হ'ব পোৱা দৈনিক এ দৈনন্দিন জীৱন বুলি ক'লে তোমাৰ কি আৰু মানে চবৰে বেলেগ বেলেগ কাম ৰুটিন বেলেগ বেলেগ চবৰে ৰাতিপুৱা উঠাৰ কৰা চবৰে বেলেগ বেলেগ
হয় হয়
কিছুমানে তোমাৰ মৰ্ণিং উঠি তোমাৰ ৰাতিপুৱাই উঠি এক্সাৰচাইজ কৰে তোমাৰ অলপ
হয় ব্যায়াম কৰে
ব্যায়াম কৰে কিছুমানে যোগাসন কৰে কিছুমানে জিমত যায় কিছুমানে খোজ কাঢ়ে কিছুমানে ৰানিং কৰে দৌৰে
হয়
সেইবিলাক কৰি আহি তোমাৰ চাহ পানী পানী খাই তেনেকে খাই আৰু নিজৰ কামত যায় আৰু কোনোবাই ডিউটিত যায় কোনোবাই চাকৰি কৰে কিছুমানে প্ৰাইভেট জব কৰে কিছুমানে পিছত ওলাই যায় ব্যৱসায় কৰিবা কিছুমানে এই হাজিৰা চাজিৰা কৰিব যায় তেনেকে পথাৰত লাগে।
হয় হয়
এইটোয়ে আৰু দৈনন্দিন জীৱন হলে আৰু কিছুমানে যায় তেনেকে বেলেগ বেলেগ চবৰে বেলেগ বেলেগ হবি তোমাৰ
চবৰে বেলেগ বেলেগ কাম দৈনন্দিন জীৱন বুলি ক'লে কিন্তু আমাৰ অসমৰ আৰু বাহিৰৰ দেশৰ তুলনা ধৰি নিমানটো বহুত পাৰ্থক্য আছে।
হয় নেকি কোৱাচোন তুমি অলপ
আমাৰ মানে দৈনন্দিন জীৱন কি হয় অসমৰ মানুহৰ বিশেষকে তেওঁলোকে কাম কৰে ঠিকেই কিন্তু সেই কাম হিচাপত তেওঁলোকে সেই পৰিশ্ৰমৰ মূলটো নাপায়।
হয়
বাহিৰত আপুনি যিকোনো কামেই হওঁক বা বেলেগ কিবা কামেই হওক তেওঁলোক মানে বহুত পৰিশ্ৰমী আৰু।
হয় হয়। তাকেতো মানে বাহিৰত মানে অলপ কাম কৰি তাৰ মানে কাম কৰে কিন্তু সেই হিচাপত পইচাটোও পায়। ভাল পইচা পায়। আমাৰ মানে ইয়াত মানে কি এই তোমাৰ যি দি - দিনত যিকেইটা কাম কৰি থাকে দিন হাজিৰা বুলি কয়। তোমাৰ কষ্ট হিচাপে কিন্তু পইচা নাপায়।
হয় আৰু আমাৰ মানুহৰ সময় বিলাক মানে অলপমান ওলোটা।
ওলোটা।
ৰাতি বেছিকৈ শুৱে দিনত কম কাম কৰে কিন্তু একচু সাধাৰণতে ৰাতি কাম কৰিব লাগে।
অ' অ' অ'। মানে তোমাৰ এতিয়া ৰাতিও নো ক'ত বেছি শোৱে, আজিকালি দেখোন তোমাৰ মোবাইলটোতে ব্যস্ত চব।
সেইটোৱে মানে ৰাতি ধৰি লওক কাম ক নহয় যেতিয়া পঢ়া শুনা আপুনি কৰিব ৰাতি ৰাতি পঢ়া শুনা কৰিলে আপোনাৰ মানে মনত থাকিব সকলো বস্তু।
তাৰমানে বেলেগত ব্যস্ত থাকে, এইটো তোমাৰ মোবাইল এইবিলাকত থাকে ব্যস্ত ৰাতি।
হয়।
কিন্তু কাম মানে সেইটো পঢ়া শুনা অ'
হয়। আপুনি এতিয়া পঢ়া পাতি - পঢ়া শুনা কৰি আছে নে, নে কাম কৰি আছে?
নাই নাই পঢ়া শুনা মোৰ কমপ্লিট হৈছে এনেকুৱা মানে।
আচ্ছা, ভাল লাগিল। এতিয়া কামৰ সন্ধান চাগে বিচাৰি আছে নহয়নে?
তোমাৰ মই মানে হেৰি এই তোমাৰ জবৰ কাৰণে বহুত ট্ৰাই তোমাৰ। চৰকাৰী চাকৰি আৰু এ সেইটো জানে প্ৰিপাৰেচন কৰি আছো মানে তোমাৰ সেটো কাৰণে অলপ হেৰি আছো ব্যচ ত মানে সেনেকে আছো আৰু এ তোমাৰ এ দি এৰি এইবিলাক ইন্টাৰভূল সেইকাৰণে অলপ হেৰি কৰি আছো তোমাৰ। সেইটোৱে আৰু তাৰমানে তোমাৰ মই ভাবো, মই ভাবো মানে তোমাৰ প্ৰাইভেট জবত সিমান হেৰি নাই, তোমাৰ লাইফত সিমান হেৰি নাই। জীৱনত হেৰি নাই তোমাৰ মই ভাবো।
মানে প্ৰাইভেট চাকৰি কৰিলে আপোনাৰ জীৱনটো সুখ নহয়।
সুখ নহয় মানে তোমাৰ চৈধ্য ও বাৰ হাজাৰ টকা দিব। আঠ ঘন্টা, বাৰ ঘন্টা ডিউটি কৰিব লাগিব।
হয়।
সেইতো দি দি তোমাৰ অৱা খোৱা লোৱা আছে, আহা যোৱা আছে, গাড়ীৰ তেলৰ কথা আছে।
আৰু বস্তু বাহানী আজিকালি প্ৰচুৰ দাম বাঢ়ি গৈছে।
হৈছে। বেছি পইচা নাবাছে নহয় কিমান পইচা বাচিব! খৰচ বৰচ কৰি পাঁচ ছয় - ছয় হেজাৰ টকা বাচিব এটা।
হয়।
নি নহয় নহয় সেনেকে মানে, নোৱাৰে নোৱাৰে। সেইটোইতো সেইকাৰণে মানে এতে কিছুমানে কৰি আছে‌ উপায় নাই ঘৰৰ চলিব লাগব। কিন্তু মানে কি আৰু আ
কক, ককচোন?
সেইটোয়ে আমাৰ দৈনন্দিন জীৱনটো এনেকৈ চলি আছে সৰু সুৰাকে চলি আছে। কিছুমানে ভাল কাম কৰি আছে কিছু মানে ধৰি লওক এনেই আছে
আহ অ
মানে জীৱনটো ভালকৈ আমি অতিবাহিত কৰিব লাগিব এনে সময় নষ্ট কৰি আমাৰ লাভ নহ'ব
সময় নষ্ট কৰি লাভ নাই মানে কি এটাই মানে তোমাৰ টাৰ্গেট হ'ল মোৰ হিচাপত এটাই মানে হেৰি হ'ব লাগে যে এইটো মই কৰিমে মানে ধৈৰ্যটো লাগিব পাঁচ কাম নহয় তুমি ইয়াত কিবা পাব লাগিলে ধৈৰ্য কৰিব লাগিব ব তোমাকতো আৰু ভগৱানে মানে কি তৎক্ষণাৎ নিদিয়ে নহয় তুমি চেছ
নিদিয়ে হয়
তাৰে ওপৰত তুমি যিটো বিষয়ৰ ওপৰত হেৰি কৰিবা সেইটো বিষয়ৰ ওপৰত অলপ পাঁচ ছয় বছৰ কিছুমানে দুই বছৰতো পায় চাকচেচ কিছুমানে বছৰো লাগে
এতিয়া মই শুনিছোঁ মানে ধৰ চৰকাৰে নতুনকে মানে চাকৰি মুকলি কৰি আছে তাৰ ওপৰত আপুনি প্ৰস্তুতি চলাই আছে নে
অ সেইটোয়েতো সেইটো ক'লো মই মানে কিবা এ দি আৰ ই টো দি আছে তোমাৰ দুই লাখ
হয় হয় প্ৰস্তুতি চলাই থাকক ভালকৈ
অ অফিচৰ পৰা আহিলে দিব পৰিস্থিতি নচলে ইমান হেৰি হৈ যাব ন প কিছুমানে দিনে ৰাতিয়ে তোমাৰ গছ আকে
হয়
আৰু নপৰা যে তে কেনেকে হ'ব পঢ়া কেইটাই হে পাব
জীৱনত বহুত
তেতিয়াহলে
কাম আহিব আপোনাৰ তাতে
কি কৈছে
মানে জীৱনটোত আপোনাৰ বহুত কাম আহিব কিন্তু সেই কাম বিলাক আপুনি ভালকে চলাব লাগিব পৰিয়ালৰ কথা কথা আছে সংসাৰৰ কথা আছে আপোনাৰ নিজৰ
অ হয় গ্ৰুপ হেৰি আছে তোমাৰ নিজে চলিব লাগিব নিজে সংসাৰ কৰিব লাগিব তোমাৰ মানে এটা পৰিয়াল চলাব লাগিব পিছত যেনেকে এতিয়া চলাইছে বিলাইছে তেনেকেটো এদিন বেলেগে আমিও চলাব এইটোৱেই আৰু কে মানে জীৱনৰ ডেইলি লাইফত মানে এইটোয়েই হেৰি হৈছে বৰ এতিয়া টান হৈছে মানে চলিবৰ কাৰণে
ঠিকেই আছে দৈনন্দিন জীৱনটো মানে অ মানে দৈনন্দিন জী জীৱনটো আমাৰ এনেকুৱাই হৈ পৰিছে আৰু কষ্ট অল কষ্টকৰ
হয় হয় এইটো কষ্ট পুৰা হৈছে এনে আপুনি কি মানে কি কি কৰি আছে মানে এটা কি মানে এতিয়া ডেইলি লাইফত কি কৰি কিছুমানে ৰাতিপুৱা হেৰি কৰাৰ পৰাই
ৰাতিপুৱা মই সোনকালে উঠো মোটামুটি ধৰি লওক পাঁচটা বজাত উঠোৱেই ৰাতিপুৱা
অ অ
ৰাতিপুৱাই উঠি অলপ ঘৰৰে কিছুমান কাম থাকে, সৰু সৰু সৰু থাকে খেতিও কৰো অলপ অলপ। খেতি কৰি সৰুকৈ এখন দোকান দিছো আৰু চলিব পৰাকৈ।
মানে তোমালোকৰ গাঁও, হয় তোমালোকৰ গাওঁ এৰিয়া মানে?
গাওঁ নহয় মানে চহৰেকেইটা আমাৰ পৰিৱেশতো গাওঁ নিচিনা পৰিৱেশ অলপ।
হয় হয়।
সেইকাৰণে অলপ খেতি বাতি আৰম্ভ কৰিছো, আপুনিও খেতি বাতি কৰিব লাগিব।
হয় হয় এ মানে আমাৰ খেতি বাতি কৰাৰ কাৰণে মাটি নাই।
হয়।
তাৰমানে পথাৰত তেনেকে মাতি নাই অলপ আছে সেইখিনি মানে পুতি লৈছো তাৰমানে তাত এই চব্জি তবজি কৰা যায় আৰু চব্জি চবজি অলপ বাগান টাইপ কৰিছো এটা তোমাৰ বেন টাইপ আছে এনেকুৱা।
অ ভালেই আপোনালোকৰ?
উম উম এই চব্জি কৰোতে নেকি তোমাৰ সেইবিলাক কৰো আৰু চব্জি ৰঙালাও জিকা চিকা এইবিলাক এইবিলাক কৰোঁ।
এইবিলাক কৰিলে কমচে কম আপোনাৰ সেইবিলাক কৰিলে আপোনাৰ কম চে কম দিনত যে দৈনন্দনৰ খোৱাটো ওলাই যায়।
অ ওলাই ঘৰৰে বস্তু খালে ভাল।
ঘৰৰ বস্তু হলো ভাল।
ঘৰৰ বস্তু ল'ব পাহৰিলোঁ।
আহ।
সেইটোৱেই তোমালোকে এনে কৰা নে কি চবজি চবজি কৰা?
চবজি অলপ চলপ কৰো নকৰা নহয়।
হয় হয়।
ধৰি লওঁক আপোনাৰ এই লাই পালেং এইবিলাকে শাক চবজি অলপ কৰো।
হয়।
সেনেকে চলি আছোঁ অলপ চলপ কৰি। দোকানত নাথাকোঁ মাজে মাজে অলপ কিছোমান ঘৰৰ কামো কৰো যে দোকানতো বহোঁ।
অ ঠিকেই ভালেই কিবা কিবা এটা কৰি থাকিব লাগে।
আৰু ভালেই লাগিল কথা পাতি আমাৰ দৈনন্দিন জীৱনটোৰ বিষয়ে লগত আলোচনা কৰিলোঁ।
অ অ ভালে লাগিল।
ঠিক আছে পিছত আৰু কথা পাতিম কেতিয়াবা ভালকৈ বিস্তাৰিত ভাবে।
পিছত মানে ভালকে ইয়াৰ বিষয়ে অলপ মানে বহল ভাৱে কথা পাতিম আৰু।
হয় মানে দৈনন্দিন জীৱনতো এনেকুৱাই আৰু আমাৰ সাধাৰণ যেনেকুৱা চলি থাকে সেনেকুৱাই চলি থাকিব।
অ হয় হয় হয় বেলেগ বেলেগ ডেইলি লাইফ বেলেগ হৈ থাকে তোমাৰ।
হয় হয় হয়তো সকলোৰে বেলেগ বেলেগ হৈ থাকে। আহ ঠিক আছে হ'ব আহ ধন্যবাদ।